এ আছোঁ
সেইটোৱে টো মেইন
শুনিছা নে
অহ শুনিছো অহ শুনিছো
উম উম কোৱা কোৱা
তাকে নুফুলা নেকি
উম মানে শুবলে লৈছিলো তাৰ পিছত ভাবিলো এনেই আৰু শুবলে মনে যোৱা নাই দেখোন আজি
উম উম কি কৈছা
শুবলে মনে যোৱা নাই বোলো আজি
অ অ
উম তুমি শুৱা নাই
মাহিয়ে শুলে
শুলে শুলে মাহীহত শুলে
উম উম
উম সেয়াই আৰু ক তই কলেজত পঢ়িবৰ কাৰণে এক্সাইটেড নে
এক্সাইদেত মোৰ এক্সাইদেতকে বেছি মোৰ ভয় লাগি আছে
অ ৰেকিং হয়নে নহয় বা
ভয়হে লাগি আছে
ৰেগিং হয়নে নহয় বা আজিকালি হেল্ল' শুনি আছা নে
হেল্ল'
শুনি আছা ন হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে
অহ অহ শুনি আছো
অহ অহ ৰেগিং হয় নে নহয় বা আজিকালি
ৰেগিং কৰে তাৰ বাহিৰে‌ তেনেকে নহয় এইফালে
অহ অহ আজিকালিতো মানাই কৰে বাৰু ৰেগিং কৰিবৰ কাৰণে দেই
উম ৰেগিং ফ্ৰম শুনিছ নহয়
উম কে
উম
তাকে হে
উম মানে বেছিকে হৈ যায় গে ন এটা এটা সিমালেকে ভাল লাগে আৰু
তাকে তাকে তাকে
উম তুমি কলেজলে যাওঁতে কৰিছিলে নে ফাৰ্ষ্ট যাওঁতে
নাই নাই আমাৰ গাৰ্লচ কলেজ ন
অহ ভাল‌ আছো
গাৰ্লচ কলেজত মানে ইমান বেছিও থাকে দেই কিছুমানত থাকে কিন্তু মানে হেণ্ডিকত সেইটো মানে এলাও নাই বুজিছা কেম্পাছৰ ভিতৰত
উম উম
মানে তেওঁলোকে ৰেগিং নকৰে কিন্তু মানে আমাৰ ধৰা মিচ ৰিছাৰ্চৰ কম্পিটিচন তাতে ন তেতিয়া মানে তেওঁলোকে কে যি চিট বিলাকত বনাই যে যিটো লিখি দিয়ে সেইটো কৰিব লাগে আৰু
অহ অহ
বেছি টান নহয় মানে ধৰা চিনিয়ৰক প্ৰপ'জ কৰিবলৈ দেখাব ধৰা কবাত মানে কাজিয়া হৈছে কাজিয়া এখন লাগি দেখাব কব
উম উম
ধৰা মিমিক্ৰি কৰিবলে কব আৰু মানে পাৰ্টিচিপেটটো নিজৰ মৰজি কৰিব পাৰে বুজিছা তুমি যদি ইচ্ছা নকৰা তেতিয়াহলে পাৰ্টিচিপেট নকৰিলেও একো নাই মানে
অহ অহ
আমাৰ কলেজত মানে তেনেকুৱা চিষ্টেম
তেনেকুৱা আছিলে অহ
মইতো পাৰটিচিপেট কৰা নাই
কৰিছিলা
এ তেতিয়া বহুত মই কৰা নাই
অহ অহ অহ
মই তেতিয়া বহুত ভয়াতুৰ আছিলো
উম উম
মানে কি জানা ভয়াতুৰ বুলিও ক'ব নোৱাৰা কাৰণ ইমান গাওঁ এখনৰ পৰা, গুৱাহাটীত আহি অকলে থাকি পঢ়াতো! মানে, কোনো এজন নিজৰ চিনাকি নাই। কোনো এজন নিজৰ লগৰো নাই, হয়নে? মানে, গুৱাহটীত আহি লৈ পেলাই অকলে থকাতো, কোনো এজন নিজৰ লগৰ এজনো নোহোৱাকে। সেইটো, নিজকে সিমান খিনি চম্ভালাটো বহুত ডাঙৰ কথা দিয়াচোন!
বহুত ডাঙৰ কথা! অ'!
উম! মই মানে সেইকাৰণে, মই তেতিয়া মানে, অকমান ভৰি খাই থাকোঁ মানে, বুজিছা! মানে, মই আজিলৈকে গুৱাহাটীত তেনেকে অকলে, আহি পোৱা নাছিলোঁ। ডাইৰেক্ট পঢ়িবলৈ গুচি আহিছোঁ। আৰু মানে বোলে, বি এ টো তাত পঢ়িবলে মই কিবা, পঢ়িবলৈ আনিছোঁ, তেতিয়াও বেলেগ কথা ন'! কিন্তু মানে, তুমি এটা কথা ভাবাচোন? মই হাইয়াৰ ছেকেণ্ডাৰী পাছ কৰোঁতে, অ মোৰ সোতৰ বছৰে, কমপ্লিট হোৱা নাছিলে। নে, সোতৰ বছৰ হৈছিলে হ'বলা, যেনে-তেনে সোতৰ বছৰ হৈছিলে নেকি! মানে, বি এ ৰ'বা, পোন্ধৰ বছৰ তিনি মাহত মই মেট্ৰিক দিছোঁ। তাৰপিছত, হাইয়াৰ পঢ়ি, হাইয়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰত থাকোঁতে, ষোল্ল বছৰ। ছেকেণ্ড ইয়েৰত সোতৰ বছৰ। অ'! সোতৰ বছৰ এই মই মানে, গুৱাহাটীলৈ যাওঁতে, মোৰ সোতৰ বছৰ তিনি মাহ, নে চাৰি মাহ!
অ'!
উম! তাৰমানে, সোতৰ বছৰীয়া এজনী ছোৱালীয়ে, ইমান খিনি চম্ভালি চম্ভালিবও নোৱাৰে ন'! মোৰ মতে। এই, আমাৰ মাহঁতেতো ঘৰ এখন চম্ভালিছিলে। আজিকালি, ল'ৰা-ছোৱালী বিলাকৰ আকৌ, সেইটো মেন্টেলিটি নহয় ন'!
নহয়।
উম! সেইটোয়ে আৰু কি ক'বা!
মানে, মোৰতো এতিয়া, ওঠৰ কমপ্লিট হ'ল ন'।
উম! এতিয়া তুমি অ'! তুমি এতিয়া, অলপ হ'লেও মানে, মেচিয়ৰ হৈছা। তথাপিতো এবছৰহে ডাঙৰ আৰু। কিনো ইফালে-সিফাল আৰু ন'!
তথাপিতো এতিয়া, তোমালোকৰ এতিয়া, যোনটো এ, মানে, জেনেৰেচন হয় নাই বা কি ক'ম! মানে, সেই জেনেৰেচনটো অলপ কনফিডেন্টে হয়, এতিয়া। তোমালোকে বহুত জানি বুজিয়ে যাবলৈ ওলাইছা! আমাৰ সেইখিনি টাইমত একো নাছিলে, হয়নে! মবাইল, মোবাইলটো হাইয়াৰ ছেকেণ্ডাৰীত কিনি দিছে, এনেই জাষ্ট ফোনটো লগাবলে জানোঁ। হোৱাটছএপটো চলাবলে জানোঁ, কিছুমানৰ সেই, ইনষ্টাগ্ৰামৰ একাউন্ট আছিলে, হয় নে? এতিয়াতো, ষ্টুডেন্ট বিলাক কিমান মানে, স্মাৰ্ট হয়। হয়নে নহয়?
সঁচাকে, মই আজি গম পাইতো আচৰিত হৈ গৈছোঁ! যে মানে, বেলেগেও, বেলেগৰ একাউণ্ট ইমান ইমান জল্দি, ইমান ফলোৱাৰ্চ থকা একাউণ্ট, ইমান জল্দি ডিলিট কৰি দিব পাৰে। আকৌ, আনিও দি, মানে, আনিবও পাৰে কোনোবাই ডিলিত কৰিলে।
তাকে ন'! সিহঁতে কিন্তু, নিজৰ বিজনেচ বিলাক, এ, এনেকেও, চলাব পাৰে ন'! কাৰবাৰ একাউণ্ট এটা ডিলিট কৰি লৈ পেলাই। আকৌ, আনিবলে হেঁতৰ ওচৰলৈকে যাব।
মানে মো মোৰ লগতোতো তেনেকোৱা হোৱা নিচিনাই ন মানে তাৰে লগৰ খিনিয়ে কৰিছে আকৌ মই তাই মানে সেই ল'ৰাটোকেতো কৈছো আনি দিবলে
তাৰ লগৰখিনি কিয় কৰিছিলে
কৰা মানুহতো মানে ইয়াৰে যোনে কৰি আছে দিল্লীত মানে চাই চাই বাচি বাচি কৰি আছে
কোন কোন
ইয়াৰে আকাশ বুলি কয় ল'ৰা এটা
হা
উম সেয়ে মানে ডিলিট কৰিছে মানে আমি গম পালো আৰু ওলালেগে কথাটো যে সিয়ে মানে একাউণ্ট বোৰ তেনেকে ডিলিট কৰি আছে
পুলিচত দি দিব নোৱাৰি নে
নাই কৰা আৰু
এনেকে হেক কৰাটোতো বেয়া কথা ন
বেয়া কথা মানে চাচপেণ্ড কৰি দিব পাৰে একাউণ্টটো চাচপেণ্ড কৰি দিছে।
উম
উম তাপা আকৌ আনি এতিয়া আনি যেনিবা ইয়াৰে ল'ৰা এটাই আনি দিলে মোক
অ অ
উম মোৰ পৰা যেনিবা নাই লোৱা পইচা- চইচা উম সঁচাকে
উম তাকে
ক কি চাচপেণ্ডটোতো বেলেগে আজি এটা গম পাইছো একে পাৰ্মেনেন্টলি ডিলিট হৈ যায় একাউণ্ট
উম
আকৌ ৰিকভাৰো নাই ৰিকভাৰ কৰিব নোৱাৰি আৰু
তোমাৰ কামটো হ'ল নে নাই
মোৰ কামটো প্ৰচেচিঙত আছে বোলে
আচ্ছা আচ্ছা এতিয়ালৈকে কৰা নাই মানে
এতিয়ালৈকে মানে অলপ টাইম লাগে বোলে টাইমাৰ এটা মানে টাইমাৰ এটা লাগি যায় সেই টাইমাৰ টো কমপ্লিট হলে তেতিয়া একাউন্টটো দিল্লী যাব
অহ হ
উম
উ তাকেহে জল্দি টাইমাৰটো কমপ্লিত হৈ যাওক কিমান দিনৰ টাইমাৰ বা
হেল্ল এ নাই নাই দিনৰ নহয় ঘণ্টা
অ আজি কৰিছে
উম, আজি কৰিছে ধৰা কাইলে আজি কেতিয়া কৰিছে আবেলি মানে কৰিছে চাগে। যদি আজিয়ে এ আজিয়ে এতিয়া ৰাতিৰ ভিতৰতো হৈ যাব পাৰে।
উম, মই পিছে কাজু বাদাম খাই ভাল পাও বাৰু। নামটো বৰ বেয়া থলে।
তাকে কাজু খাই ময় ভাল পাওঁ খালি হেৰিতটো বেয়া পাওঁ আৰু এইটো সিজাই দিয়াতো।
উম, সেইটোতো গেলি যোৱা।
গেলি যোৱা হয় বাৰু।
গেলি যোৱা পাজনো কোনে খাব ন'।
উম, সেইটোৱেই।
তাকে।
চবেইতো ভালটোৱে বিচাৰে।
সেতাই ন'। মানে কিছুমান মানুহৰ নামবিলাক ভাবি চিন্তি নষ্ট হয়নো কেনে জানো। খোৱা বস্তুৰ নামত থৈ দিয়ে খোৱা বস্তু বিলাকে বেয়া হৈ যায়।
এ মানুহটোৰ কাৰণে খোৱা বস্তুতটো এনেই বেয়া হৈ যায় পায়।
হয়য়স। কাৰোবাৰ নাম নো তেনেকুৱাত হয়নে বাৰু।
হয় নে সেইটোৱেই।
পিচলপি থোৱা নোৱে ভাল নছিলে।
গজাত থব পাৰিলেহেঁতে তে মই খাই বেয়া পাও যে।
তাকেই গজা খাজা
কিবা
নিমকি চোৱাটোতো হয়।
উ
নিমকি মানেঁতেন চবতকে ভাল লাগিলেঁতেন কাৰণ মই নিমকি খাই চবতকে কি বেছি বেয়া পাওঁ তুমি জাননে।
ময়ো বেয়া পাওঁ মই কেনেকে খাই না মিঠা আছে না কিবা আছে।
অ' তুমি ভবানৰ না মই মানে নিমকিটো কেনেকে খাও জানো কেতিয়াবা যদি খাব লগা হয় তেতিয়াহ'লে লালমোহনৰ ৰসত নাইবা ৰসগোল্লাৰ ৰসত ধুপাই যে তেতিয়াহে খাব পৰা যায়।
পাৰি অ',।
নিমকিতো কেনেকে মানুহে খাব পাৰে বাৰু।
নাজানো পাই চুগাৰ থকা মানুহ এজনিবা খাই মই মানিছো কিন্তু খাই কেনেকুৱৈ চুগাৰ থাকিলেনো ইমান তেনে খাব পাৰে নে।
মানে বহুত মানুহে পচন্দ কৰে জানা নাই।
অ' বহুত মানুহে পচন্দ কৰে।
উম',। হেল্ল'?
আহ!
ৰবা হা তোমাৰ মাতটো ফাটি ফাটি আহিছে আকৌ আকৌ কৰাচোন কাটি দিওঁ ৰবা।
অ' যাব।